অ'।
এই এইটো হয়, পিছৰ ফোনটোতে এই ৰিচিভ কৰি আকৌ কাটিয়ে দিছো পাহৰি
অ', অ'।
ৰিচিভ কৰিছো আকৌ লগে লগে কাটি দিছো পাহৰি পেলাই, কথা কব লাগে।
অ'। তাৰপিছতে এইটো, এইটো সোমাই গৈছিলে যে সেইকাৰণে আকৌ।
অ'। হেৰি হেৰি ল'লে লৈ পেলাই ওচৰলৈ আহিলে, আহি পেলাই চকু ফালি ফালি দিছে সি কপ কপালত চুমা খাইছে,
শুই থকা দেখি তাইও মৰম লাগিছে মানে। শুই থকা দেখি তাইও মৰম লাগিছে মানে।
অ', হাহি আছেহি ওচৰত আহি লৈ পেলাই শুই আছে বুলি এজনী, তাৰপিছতে টোপনি চোপনি তাৰপা টোপনি ভাগিয়ে থাকিলে তাৰপা এতিয়া অকমান শুইছিলেগে, ইমান গৰম। এতিয়া নিজৰ ৰুমতে শুলোগে আৰু।
অ', অ'। এতিয়া শুনিছানে মাতটো ভালকে অ', এতিয়া পিছফালে গুচি আহিলো মই, আগফালে বাৰণ্ডাতে আছিলো।
নহ অ'।
উম। অ', প্ৰথমবাৰ ফোনতো তইৱে নিজে, নিজে কাটলি নেকি তাৰমানে।
অ', মই নিজে কাটিলোঁ।
অ', সেইটো ওলাই আছিলে যে কটো লাগিলে, অ' সুধিছো। মাতটো পিছবেলা নহ ৰঙাটো চাগে ওলাই আছিলে কাৰণে কাটি দিলি।
নহয় হেৰি আকৌ প্ৰথমৰ ফোনটো মানে এনে ইয়াত লগা ফোনটো নে?
অ'।
না-না শুনা বুলি কাটি দিলো আকৌ, তাৰপিছতে আকৌ ইভাগে তই কৈছিলি যে তই কৰা ফোনটো আকৌ, হেৰি ৰিচিভ কৰিও লগে লগে আকৌ হেৰি কথা কব লাগে মই আকৌ কাটিহে দিলো।
অ'। তাৰপা আকৌ এইটো লগে আহিলে আৰু, মইটো খুলি চালো ওৰতে দেখিলো সেইটো কাটাৰ লগে লগে।
অ' নহয় এইটো আকৌ হেৰি এইটো কৈছিলোঁ আকৌ লগে লগে।
অ' বৰ অ' অকলে দেখিলো নহয় দেখিলা লালকে খুলিছো, নহলে এপটো খুলি নিদিলে মানে কেতিয়াবা নাহে।
অ'।
এপটো খুলি পেলাই শিকত হব লাগে, হে তেতিয়াহে সেইটো আহে কেতিয়াবা নোখোলাকে এনেলে মানে মিছ কাল হেৰিটো নাহে এনেকুৱা মিছ কলো নেদেখি, পত উম মই হলে এপ খি বহি থাকো ফোন কৰো বুলি ক'লে মানে।
অ' হব, উম।
তাৰপিছতে আমি হেৰি ভাত পানী নাই খোৱা, উঠিলো শুই উঠিলো চাহ খালো। চাহ খাই কঠাল কা আছিলে, কঠাল পৰা গুটি উলিয়ালো, গুটি উলিয়াই সেইবোৰ ধুই পেলাই ৰ'দত দিলো আৰু। এইখিনি দানাত দিলো, দি পেলাই পেক একখন ৰাতিপুৱা লগাই আছিলো, সেইখনকে আকৌ আছিলে, সেইখনকে লগাই পেলাই ভ ৰৈ আছো নহলে যায়। হেৰি নহলে ফ্ৰিজ নাথাকিলে, লগাই পেলও বুলি লগাই আছো। লগাই পেলাই, আগফালে বহি আছিলো।
অ' দেখাকে ললোহে দেখাকে।
অ' মানুহকো দেখাইছো আৰু মই এইতো লগাইচো।
উম। মই সে
উম।
ফেচ পেক নাই লগোবা বহুত দিন, বাহিৰলৈ গৈছো বাহিৰ পৰা আহি কিবা ভৰি ইমান ভিষ ভিষ নিচিনা লাগিলে, পেটটো কিবা এটা হেঁচা মাৰি ধাৰ নিচিনা লাগিলে আৰু পৰি থাকোতে নে সেই এনেকে শুই থাকিলো আকৌ।
উম।
ম এতিয়া আকৌ কাপোৰ কেইটাকো নিওঁ বোলো, লগতে ফোনো কৰি লওঁ পদোলিত আছো এতিয়া।
অ'। শুই থাকোতে, হেৰি কিবা কোনোবা এটা কাটিয়ে শুব লাগে, তেনেকে কয় নহয় কিবা কাটি হয় শু'ব লাগে।
হা?
শুই থাকোতে কেনেকে শুুৱে, সেইবোৰ পজিশন থাকে নহয় এনেকুৱা।
অ' বাওঁ কাটি নেকি।
অ'। ত মই চাই কৰি
তিনিমাহৰ পিছতহে পিন্ধোৱাৰ পিছতহে বাওঁ কাতিহ হৈ শুব লাগে বুলি কয়।
অ' তথাপি ইতিয়া শিকালি বেছিকে হৈ থাকিলে চাগে বেয়া হ বেয়া
অ' উম, এনেই নিজে বেয়া বেয়া নিচিনা লাগে, বেছিকৈ শুই থাকিলে মানে।
উম।
ন, এনে এনে মনটোতে লাগে আৰু।
উম সেইটোৱে।
বেছিকে চাগে শুই থাকিলে, বেয়া নেকি লাগে।
তাৰপিছতে, আমি আৰু এতিয়া ভিনদেউয়ে হেৰি বৰশী বা আছে, বহুত দিন মাছ নাই খোৱা যে। মই ল়হা আনিব বোলো বুলি কৈছো। ধৰকে নানিব দেই মই আকৌ বাচি থাকিবলৈ নাই আকৌ। উম, সেই বাচি থাকিবলৈ বৰ এলাহ লাগে বমই নাখাওঁ দেই আজি আৰু।
কেলে,
এ খাই আমনি লাগিছে মোৰ।
এ আমি আকৌ লোকেল মাছ খাব লাগে নাই পোৱাে খাই ম আছো।
নহয় বাচি থাকিবলৈ পালে বহুত পেটো ওলায় এখোপা।
উম,
আকৌ পেটু মানে খান খাদ্য খাই থাকে নেকি এতিয়া আহিব মাছ বোৰে।
অ, খাদ্য
সেইকাৰণে অ একে সেইকাৰণে পেটু ধঢেৰ মানে, সেইবিলাকত খোলা-খোলা যে,
এতিয়া খাই থাকে, এতিয়া খাই-খাই পথ হ
এতিয়া অ এতিয়া ঠিক যে ভৰা ভৰাতৈ হৈছে ভৰাই পেলাই। কেইদিন মানৰ পিছত নোখোৱা হব ন' ভাদ মাহৰ পিছত। এতিয়া আহ, তেতিয়া পেটু খাব পৰা হয় আৰু পেটও মানুহে খায়।
উম, আমাৰ আকৌ ইয়াৰ আকৌ সেই চালানি মাছো পেটু খায়।
অ',
তাকে কওঁ দেই, ইয়াত মইলো আমাৰ ঘৰ বোলে হেই ঘৰ নিজৰ ঘৰ সু মাছকে তেতিাই পেটু খাবলৈ নিদিয়ে কিয়াৰ খাওঁ বোলো চালানি মাছ পেটু খাওঁ বোলো।
তাৰপিছত পেটু বোলো খাই ভাল লাগে বাৰু।
সেইটো খাই ভালে থাকে হ'লেও আকৌ বেয়া নহয় আমাৰ এইও মাছ আনো গৈছে। এই সাগৰীয় মাছ, কিবা কিবি সেইবোৰ মাছ নানিবা দেই সেইবোৰ মাছ খাব নালাগে।
অহ,
লোকেল মাছ ক'বাতালে আনিবা নহ'লে নহ'লে আগে নাখাওঁৱে।
অ, সেইটোৱে। একে আম এতিয়া কেতিয়া যাব পাৰো যোৰহাটলে যাবলৈ হবই নহয় আজি তেৰ তাৰিখ।
অ, চৌবিশ নে পঁচিশ তাৰিখে আছিলিলে ন' অ, ছাবিশ
তাৰপিচত দেখা যাব। হেৰি এবাৰ কালি যে আহিছিলে মাহী যে ল'ৰাটো আহিছে কিবা মেপ আঁকিবলে। তাৰ কিবা এছিয়া মহাদেশখন আঁকিবলে দিছে হেনো প্ৰজেক্টত। প্ৰজেক্ট দিছে। তাৰপিছতে উম, দুইটাই মানে। আঁকিছে মানেখন এছিয়াখনো বৰ বেয়া নহয় বৰ হেৰি অক্ষয় ৰেখা। দ্রাঘিমাৰেখা সেইবোৰও ৰাঁখিব লাগিব সেইবোৰও লাগিব। লগতহে আঁকিব লাগিব আৰু সৰু-সৰু মহাদেশ ব দেশবোৰ আছে হয় নে নহয়?
অ, সেইবোৰ দেশবোৰ শুদ্ধৰ হব লাগিব ন?
উম। ইমান খিচিং খাচাং ৰং দিয়া আছে ধঢেৰ ধৰণে মহাদেশ আছে অ দেশ আছে।
ইমান ডাঙৰখন আগি দিছে না?
অহ, সে কি ভাৰা খনকে ভালকে আহিবলৈ দিলেও হয় ম নম্বৰটোহে। পঠাব লাগে ইয়াৰ পৰা পঠিয়াব সেইটো হয় নহয়?
উম।
মেট্ৰিকলে সেইটো নম্বৰে হেৰি হ'ব সবায়।
অ প্ৰেক্টিকেলত যাব চাগে আৰু।
উম,
ইমান ডাঙৰখন আকিবলৈ চালে পাৰিব বাৰু চাই চাই আকিবলে।
উম, সিও আঁকিছোঁ, অকলে অকলে বোলে আঁকি ভাল নালাগে, টুইটা তই আকিবি। আহি বোলে দুয়টাই আঁকিম বোলে চাই অ'। দুইটাই আঁকিম বোলে, আক তেতিয়াহ'লে।
দুজনী এতিয়া বল খেলি আছে এতিয়া চকুফালি দিয়া জনীয়ে, চকুফালি দুয়াজনী এতিয়া বল খেলি আছে আৰু ককায়েকৰ লগত।
অ' বল খেলি আছে নে, এ, কথা চথা পাতিছেনে নাই?
নাই তেনেকে সোধা নাই, দাদাটো ক'ব দা কৰে এ, মাহ মাহ বুলি কৰিব, বকে নকয় এ, এলাহ কয়।
উ, উ, আবেলি আবেলি কি খালি নে খাবি?
ভাত কেইটামান খালোঁ, আঢ়ৈটা বজাতে খালোঁ ভোকত তত নাপায়।
অ'।
আছে। আমাৰ পথাৰ দৰাত পুৰা ৰ'দ পৰি আছে, আজি ৰ'দ নহয় পুৰা আবেলি এতিয়া কেইটা, তিনিটা বাজি গ'ল, চাৰিটা বাজিলে দেখোন ন' অকনো মানে বেলিটো তে তেকে দিহে আছে, ওপৰতে আছে বেলিটো আৰু।
উম, হয়।
মাছ লাইছিলে নহয় পথাৰতে, পথাৰত পথাৰত আছিলে একদম। পিছতে ওলাই আছিলে হা, মাছ ধৰিয়ে না পা লৈ এ, বৰষুণ সেই পানী দিছিলে, তাৰপিছতে আৰু ইমান গৰমত নাজো অ' পথাৰত ওলাই আছে দনীকনা মাছ, মৰা মাছ ওলাইছে, কেনেকে ওলাই
ৱাহ। আমি থাকিলে পথাৰত মাছ নোলায় নহয়।
উম, হেৰি ধনীকনা, মৰা তেনেকাবোৰ ওলাইছিলে আকৌ।
উম।
এদিন মই সেয়া কলো নহয় পাঁচটা পাইলো
বা।
পাঁচটা দনিকণা পাইছোঁ আৰু তাৰমানে এইডৰা যে ধেৰ হেৰি যে বোকা গৈছিলো, খুব ৰ'দ দিছে নহয়, সেইদিনাখনো মানে ভেজেলি বেছিকে ভেচদি নহয়, এইটো কিছিলে যে আৰু যে গেদ গে হা
মেটেকা?
নহয় ভেচেলিৰ মাছ মানে
অ' মাছৰ কথা কৈছে। ভেচলি মাছ আকৌ, ভেচেলি, পুলি
কিটো হ'ব বাই, ধেৰ আছিলে গৰৈ অকনি অকনি গৰৈ আৰু সেইবোৰ মৰি মৰি আছিলে পুৰা।
উম।
চাবলৈ গলে মন যায় আৰু ঘৰত চি আছে আৰু। উম, সেইদিনাখন মই
কথা এতিয়া আগতে নহয়, এতিয়া কেনেকে হৈছে ন' ক আগতে একেবাৰে আগতে হৈছিল জানো, তাই মাজতে নোহোৱা হৈছিল নহয়।
কি, কি নোহোৱা হৈছিলে? অ' মাছ নাছিলে, এইবাৰে আহিছে কেনেকে আহিছে জানো।
তাকে।
অ' এইবাৰ আকৌ সেই চবৰে পথাৰত ওলাই আছে, অলপ অলপ দুটা এটা।
অ'।
নাই ক'ৰ পৰা আহিব মাছ। ৰোৱা বৰষুণ নাই হোৱা, কিন্ত বহুত হৰি হৈছিলে ৰুব। এইবাৰ, এইবাৰ পানীত আহিছে আৰু। অ' হ'ব দে।
উম, হ'ব কৰবি দেই, ৰৈ আছো।
উম উম।